অঁ, কি কৰিছে?
বহি আছো, ক।
ভাত খালি নে নাই।
ভাত এ, মাত্ৰ খাইছো, ফোন কৰাৰ আগে- আগে, ভাত খাই লৈছো।
অঁ, কি বনালে?
মায়ে বনালে, ভোলে, মাছে, জোল দালি, কঠাল গুটি, তাৰপিছত আকৌ হেৰি হেৰি, পেটো ভাজিলে।
অঁ।
তহঁতে খালি।
মই বনোৱাই নাই ভাত।
কিয়।
বনাওঁ এ, ৰাতিপুৱা ৰুটি খালো খাই য়োগা কৰিবলৈ গ'লোঁ, য়োগা কৰি আহি ৰুটি বনালোঁ, ৰুটি খালোঁ।
উম।
খাই, বৈ বোলো, ভাত অকণ দেৰিকৈ বনাও আৰু।
অঁ, ময়ো গৈছিলো য়োগা কৰিবলৈ কৰি আহি পেলাই মই ঘৰত একো নাখালো সুধা চাহকন খালো। খাইলৈ, হেৰি গুচি আহিলো, মায়ে মাতিলে যে। তাৰ পিছত ইয়ালৈ আহিলো, মায়ে ৰুটি বনাই থৈ দিলে, ৰুটি ভাজি বনাই থৈছিলে
অঁ
মই খালো। খাই বৈ লৈ দিয়ে, এনেই বহি আছো বহি-বহি তাৰ পিছত মায়ে উম, ভাত হ'ল আৰু মায়ে ভাত কেইটা খাই ল একেবাৰে। খালো, খাই বৈ লৈ পেলাই ব খাই বহিছে, মাহঁতে খোৱাই নাই, খাবলৈ ধৰিছেহে। মই খালো। আহোতে ইমান দিগদাৰ, হে
বনোৱাই নাই মই বনামহে এতিয়া লাহে ধিৰে বনাওঁ আৰু।
এবাৰে খাবি আৰু তেতিয়াহ'লে ৰাতি খাব নালাগ গে আৰু।
উম, এবাৰেই খাম আৰু
অ
এ ৰুটি খ ৰুটি খোৱাৰ পিছত ভোক নালাগে আৰু
এই মইও ৰুটি খালো যে ভাত খাবলৈ মন যোৱা নাই, তথাপিতো খালো আৰু আকৌ ৰা এবাৰলৈ- ৰখি থাকিলে দে দেৰি হে হ'ব।
উম, কোন, কোন কোন আছে?
চব আছে।
অ!
চব আছে ঘৰতে। এ হেৰি, বাপেকো আহিলে।
অহ
বাপেক আহিলে বাপেকে বা- ৰাতিৰ ভাত খালে, খাই বই লৈ পেলাই খালে সি খালে তাৰ পিছত মই কৈছোঁ খাই পেলাই যা আৰু একেবাৰে। হেৰিয়ে আকৌ ত তাত সিহঁতে কি কৰিছে, কি নাই কৰা
অঁ!
তাতে খাই যা বুলি- কৈছোঁ
উম!
লে, সি, সি খালে মই খালো, মাহঁতে খাব এতিয়া।
উম
সন্ধিয়া সন্ধিয়া ঘৰলে গৈ থাকিম আৰু
যাওঁতে কাৰ কিহঁত গ'লি?
এয়া হেৰিয়াত এ তম-তমত।
অহ
তম-তম'ত আহিলোং তাৰ পিছত হেৰি ৰাস্তা আহ আহোতে হে ৰাস্তাৰ পৰা এই আমাৰ ঘৰৰ ওচৰৰ পৰা টেম্পুত আহিলো। আহি আকৌ হেৰি ৰাস্তাত খি আছোঁ ৰখি থাকি পেলাই বৰষুণ দিছে। যেতিয়া বৰষুণ দিয়া দেৰিকে হৈছে ৰখি ৰখি ৰখি ৰখি গাড়ী নাই কাৰণে নানে গাড়ীয়ে গা গাড়ীয়ে নানে ওচৰলৈ সেইটো কাৰণে মই বোলো। বহি আছো গোতেই কেইটাই বৰষুণো দি আছে তাৰ পিছত আমাৰ ভাইটিয়ে নিম বুলি। কৈছিলে। আহিলে আগবাঢ়ি তাৰপিছত আমি বোলো নালাগে দে। এই পবিতৰাৰ ল'ৰা। এটা পালোঁ। স্কুটিত লৈ গুচি আহিলে ঠিক আছে মই লৈ যাম। দিয়ক। চিনি পাওঁ যে তাৰপিছত মই বোলো আৰু। হ'ব দে তেতিয়া হ'লে সি তাক আহিবলৈ হাক দি দিওঁ। না সি নগলে আৰু বুবুন আহ। নগ'লে আৰু আমিয়ে। মইয়ো তাৰ লগতে আহিলো।
অহ -অহ
ই কয় আকৌ বোলে আমিও গৈছিলো নহয়।
অ' সেই যোগা কৰি আহি ভাগৰ লাগিছে অকমান শু শুলো
উম।
পৰিলেও এই বতৰটো কেনেকুৱা বেয়া কৰিছে তাৰপাছত অকমান শুলো শুই লৈ পেলাই এতিয়া উঠি পেলাই বোলো ভাত চাত কেইটা বনাও এলাহ লাগিছে বনাবলৈ।
আজি চবৰে চবৰে হেৰিয়ে টোপনি ক্ষতি হৈছে।
গা বিলাক বিষাইছে কিবা দেখোন। একে ধেৰ দিনৰ টোপনি খটি টোপনি খটি নিচিনা লাগিছে।
উম
তাকে আৰু কাম চাম কৰিবলৈ মন যোৱা নাই আকৌ আলহী আহিলে।
অহ।
ৰুটি বনাই মই খাওঁতে আকৌ আলহী আহিলে।
অহ
আলহীক আকৌ ৰুটি বনাই দিলোঁ
অহ।
ৰুটি বনাই দিলো সি তাক ৰুটি চুটি খাই পেলাই আকৌ সিহঁতে গ'ল।
অঁ,
গৈ পেলাই অকণমান বোৰ ৰখোঁ বিচনাখনতে খোলোঁ টোপনি গ'লোঁ গে টোপনি গৈ পেলাই উঠি আহিছোঁ বোলো দুটা বাজিয়ে গ'ল দেখোন ভাত বনাবও হল। বনোৱাই নাই।
আমাৰ মই এইফালে আহিলো আকৌ মই আ এজনীয়ে ফোন কৰিছে লগৰ এজনীয়ে তাই কৈছে আজি আহিম বুলি কৈছিলা তুমি আহিবা নে? তাৰপিচত মোক চ এইফালে আহিলো। পিছে তুমি আহি হেৰিয়ে সেইকাৰণে সুধিছো আহিবা নে নাহা? তাৰপিছত মই বোলে এতিয়াটো আৰু আহিলো যাওঁতেটো মোৰ দেৰি হ'ব। সন্ধিয়া লাগিব। পিছে মোৰো যাব লগীয়া আছিলে যদি তুমি নাহা আৰু
অঁ।
অ', উম যাওঁগৈ মোৰ যোৱা গৈ যোৱা তুমি হেৰি মই নাযাওঁ আৰু। অ', কাইলৈ যাম। এতিয়া মোৰ যাওঁতে সন্ধিয়াই লাগিব। সেইকাৰনে তুমি যোৱা গৈ মই গ'লে ফোন কৰিম কাইলৈ মানে যাম মই কৈছো কাইলৈ মানে যাম দিয়া। হেৰি গ'লে ফোন কৰিম। ল'ৰাটোৰ লগৰ ল'ৰা, ল'ৰা এটা ঘৰলৈ যোৱা কথা আছিলে।
অঁ, অ'।
নালাগে দিয়া তুমি যোৱাগৈ। সি যেনিবা তাই জেনিবা গুচি গ'ল। আবেলি। তাৰপিছতে আমি ভাবিছো কি টাউনলৈকেও যাব লাগে টাউনলৈ যাবলগীয়া আছে। টাউনতো কাম এটা আছিলে।
উম।
তালৈ টাউনলৈকো যাব লগীয়া আছিলে, এতিয়া তালৈকে যাওঁ নে, ঘৰলৈকে যাওঁ। বজাৰ কৰিবলৈ আছিলে কিবা কিবি।
উম ময়ো এফালে যোৱা কথা আছিলে গাটো ভাল লগা নাই দেখি এ নেযাও বোলো এতিয়া নাযাও বুলি আছো আকৌ বতৰৰতো কিবা কিবি কৰি আছে এ বোলো নাযাও দে বোলো আৰু, তাৰপিছত বোলো ভাবিলো লাহে ধীৰে ভাত কেইটা বহাই খাই পেলাই আকৌ অকন শুম, টোপনি ধৰিছে একে যেনেকুৱা। আজিকাল কিবা মানুহ জ্বলা কলা জ্বলা ক'লা লগাই দিছে দেখোন। চাৰিটা বাজিতে উঠিলো আজি। হেল্ল'।